হেল্লৌ' হেল্লৌ' হেল্লৌ'।
ক?
কি কৰি আছ? অঁ এই নেটৱৰ্ক যে অলমান বেয়া মানে সেইকাৰণে। আমাৰ এইফালে অকন জানৈ দেখোন। এৰিজা নেটৱৰ্কডাল ব্যস্ত হৈ থাকে মানে।
উম।
অঁ, কি কৰি আছ?
বহি আছোঁ আগফালে।
অ অ, তহঁত পিনে গৰম কেনেকুৱা? হাঁ?
বহুত বহুত।
আমাৰ এইফালে বা কেনেকুৱা বৰ গৰম? আকৌ বৰষুণ দিওঁ দিওঁ হৈছিলে নিদিলে নহয়। বৰষুণ, এই বৰষুণ দি থৈ গৈছিলে।
বতৰ মানে ধৰিব নোৱাৰোঁ বুজিছ আজিকালি এই ঠাণ্ডা। এই গৰম আকৌ এই বৰষুণ, এই ৰ'দ বেমাৰেই হৈ গৈছে আৰু। মোৰ গা-চা মানে বেয়াই বুজিছ।
উম।
তোৰ এতিয়া গা- চা ঠিকেই আছে নহয় ন?
উম' উম' ভালেই।
অঁ, খবৰ খাতিও নোলোৱা হলি মোক। খৰব খাতি এটাকে লওঁ সেইটো টো নাইয়েই। এতিয়া লৈছ সৰুতে লৱাও এটিয়াটো নলৱে।
হাঁ?
ক, ক?
খবৰ খাতি বোলো নোলোৱাই হলি।
ক খবৰ খাতি কেনেকুৱা?
ভালেই দেহ, তোৰ কেনেকুৱা?
ভালেই।
এই তহঁতৰ হেই পিলে যে নদী কেন এখন আছিল যে তাতে পিকনিক খাব পাৰি নে?
উম উম পাৰি।
তহঁতৰ সেইফালে কিবা বনাই আছে ন ৰাস্তা বনাই আছে নেকি ন?
অঁ জানো কি বুলি কয়? নামটো নাজানো বাৰু।
অঁ সেই তালেকে বনাইছে ন ৰাস্তা বনাই আছে, মানে হেৰি পাৰ বান্ধিছে।
হাঁ?
পাৰ বান্ধিছে ন তহঁতৰ নদি? অ' মই সেইদিনাখন মানে ফটোত পালো। সেইকাৰণে সুধিলো। এনে খাব দিছে ন নহয় ন পিকনিক?
দিছে।
অ', পইচা পাতি লয় নেকি?
নলয় নলয় পইচা।
অ', আকৌ কিবা হেৰি চেৰী আছে নেকি মানে বেয়া বস্তু বস্তু খালে কিবা কয় চাগে? বন্ধ আছে চাগে এইবিলাক ন? মানে লগৰ বিলাক ওলাইছে সেইকাৰনে কৈছো মই মোক কৈছো এইবিলাক বন্ধ আছে সুৰা পানটো বন্ধ আছে তাত তেনে তেনে ক'লো বাৰু।
উম।
অ', এতিয়া তাকে ভাবিছোঁ তইও খাবি নেকি পিকনিকটো?
এ নাখাও মই দে পিকনিক।
বল খাওঁ তহঁতৰ এইফালে ওচৰে তোৰ কি আছে আৰু তিনিশ টকাকে তুলিছো ওলা। অ', ইমান দিনৰ মূৰত লগ পাইছোঁ একেলগে লগ পাম ব' পুৰণা লগৰ। সেইকাৰণে কৈছো, ত থাকিলে তহঁতৰ ঘৰৰপৰা অ', যাম দে বাৰু। মানে পানী ছানিটো সুবিধা হব বুজিছ নে নাই তহঁতৰ পানীটো নিব পাৰিম তহঁতৰ ঘৰৰ পাই। বুজিছ। হেল্ল' তোৰ মাতটো অহা নাই হেল্ল' হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল' হেল্ল', মাতটো অহা নাই, হেল্ল' অ', তোৰ মাতটো অহা নাছিলে। অ', অ', এই নেটৱৰ্ক বেয়া তহঁতৰ পিলে বেয়া চাগে নেটৱৰ্ক।
উম।
অ', পিছে ভাত- পানী হ'ল?
নাই হোৱা বনোৱাই নাই ভাত।
অ', আমাৰ বনাই আছে ৰ' কি হ'ব আজি আইটেম।
জানো গম নাপাওঁ।
কি এনেই কিবা মাছ মাংস নেকি?
উম, উম।
মাছ মাংস।
অ', ব্ৰইলাৰ।
ব্ৰইলাৰ কি লেবৰাকে বনাই নে জোল হ'ব আজি? হা?
লেবৰা হ'ব নে জোল হ'ব?
জোল জোল।
অ', পিছে আমি হেৰিয়াত হেৰি কৰিম বুলি ভাবিছো, মানে ছাগলী কৰিম বুলি ভাবিছো ছাগলী খাওঁ নে নাখাওঁ তই?
খাওঁ।
অ', ছাগলী মাংস ক কৰিম বুলি ভাবছোঁ।
উম।
ছাগলী ব্ৰইলাৰ দুইটাই কৰিম গাহৰি খালে গাহৰি কৰিম পইচাটো তেতিয়া বহাই দিম ধৰ। পাঁচশ মান কৰি দিম ন চব কৰো ভালেই লাগিব ন। তহঁতৰ ই সিপাৰ ফালে খাব পাৰি নে?
পাৰি অ', পাৰি।
সিপাৰত পাৰিলেটো ভালেই সিপাৰ ফালে।
উম।
সিপাৰত আকৌ পাৰ, পাৰ উপৰৰ পৰা যাব লাগিব গাড়ী নিব পাৰি জানো।
পাৰি, পাৰি নিবলে গাৰি।
অ'গাড়ী নিব পাৰি ন?
উম।
ঠিকেই আছে বাৰু, মই মানে লগৰ বিলাক লৈছোঁ। তোৰ কোনবা লগৰ-চগৰ আছে নেকি? তেনে উলিয়া ওচৰ পাঁজৰে। গাঁৱৰে।
অ, মই ক'ম দে।
ক'বি, চব চবেই একেলেগে গ'লেটো আউ, ভাল লাগে, ঢেই পোৱালী হ'লে দে সিমান ভাল আৰু ন? যিমান পোৱালী হ'ব।
উম, উম।
তেতিয়া আমি বস্তুকেইটাও সৰহকে ল'ব পাৰিম, এতিয়া কম পোৱালী হ'লে ধৰ আধা আধুৰা হয় ন' বস্তুটো ল'ব। দিগদাৰ মানে পইচা, পইচাটো নিমিলেগে তেতিয়া। খোপ এঞ্জয় কৰিম দে এইবাৰ, যাম।
উম, হ'ব দে।
ত'তৰ হেৰি এইটো কি বুলি কয় যে? মা-দেটাহঁতৰ ভালেই।
ভালেই।
অ, কিবা এপ্লাই-চেপ্লাই মাৰিছনে নাই?
নাই মৰা।
কিয়?
এনেই মন যোৱা নাই।
মাৰিবি আকৌ এপ্লাই-চেপ্লাই, ইমান ভেকেঞ্চি ওলাই আছে, এতিয়া এপ্লাই নামাৰিলে কেতিয়া মাৰিবি? সেইকাৰণে সুধিছো আউ। মাৰ, মাৰ ওলাইছে, আকৌ প'ষ্ট ওলাব নহয়?
গম পাওঁ। সচাকৈয়ে পোন্ধৰ, পঁচিশ হাজাৰ ওলাইছে পুলিচৰ। সঁচাকে পঁচিছ হাজাৰ উঠিছে পুলিচৰ।
অ', এপ্লাই কৰি দিয়া
কৰিব লাগিব ৰ।
অ', ময়ো তাকে কৰি আছোঁ কষ্ট, এ নাপাওঁ, এইটো ভাগ্য ওপৰ কথা হয় নাই? কথাটোত ভাগ্য ওপৰত কথা। যি হওঁক দেখা যাব, কৰি দিবিচোন বাৰু ন?
উম, কৰিব লাগিব এইবাৰ।
কৰি দিবি, কৰি দিবি আৰু এইটো কি? কিবা এনেই কৰি আছ নেকি? চাইড বিজনেছ-চিজনেছ?
নাই, নাই, নাই কৰা। উম, বেকাৰ।
অ' মই আকৌ টমটম এখন কিনি চলাব দিছোঁ, চলাই-চলাবলৈ দিছোঁ আৰু। টমটম দুখন কিনিছোঁ, চলাব দি দিছোঁ মানে মানুহক।
এতিয়া মোৰ কিবা এটা ধৰ লাগিব নহয়, এতিয়াটো ঘৰত এনে, এনে বহি থাকিব নোৱাৰ। তেনেকুৱা কথা আৰু, কিমান ঘৰত এনে এনে বহি থাকিবি? এতিয়াহ এখনত দিনত তিনিশকে পাওঁ, মাহত ন'হাজাৰকে দুখনত ও ওঠৰ হাজাৰ টকাকে পাই আছোঁ, তেনেকে আৰু। এতিয়া হ'লেও মানে ধৰ চলাই আছে, ভাল মানুহৰ তাতে দি থৈ দিছোঁ বাৰু। দিয়ে, পইচাকেইটা ঠিক টাইমতে দিয়ে। হ'লেও মানে কিমান হেৰি কৰিবি আৰু
অ'লিচু বাগানলে ওলাবি, যাম।
অ, কেতিয়া যাবি?
যেতিয়া ওলাৱ তই।
অ'পাৰি লিচু বাগান, এই লিচু এতিয়া বহুত দাম নহয়, দাম বিলাক বহুত নহয়।
উম, এ, তাত এনেই খাবলৈ দিয়ে।
হেই নিদিয়ে, এনেই খাব। ক'ত দিব? চল্লিছ, পঞ্চাছ টকা এনে খাব দিব নেকি? লিচু এটা দাম। এটা লিচুৰ দামেই চলিশ পঞ্চাছ টকা।
যোৱা মানুহবিলাকক দিয়ে আৰু এনে।
এ নিদিয়ে খাবো। পইচা দিব লাগে সুধিছিলোঁ নহয়, গৈ এটা লিচু দাম তোৰ পঞ্চল্লিছ টকা, পঁচাশী টকা, এশ টকা পিছ এনেকা বুলি কৈছিলে।
উম।
তাৰপাছত সেইয়া আপ-ডাউন নকৰিলে মৰি থাকিলি আমাৰ ঘৰতো আছিলে এজোপা লিচু ভাল লিচু। খালো। পাঁচ বছৰ, ছবছৰ মানে খালো, তাৰ পিছত এই, ঘৰ-চৰ বনাওতে, লেট্ৰিন-চেট্ৰিন বনাওঁতে কাটি দিবলগীয়া হ'ল আৰু লিচুডাল।
আমাৰ এইবাৰ লগাব লাগিব ৰ' আগফালে লিচু পুলি এটা।
অ', মই ভাবিছো আকৌ এজোপা লগাও, মানে কি চা তই নিজে ভাব, এতিয়া ধৰ চল্লিশ টকাকে হৈ চল্লিশ টকা কেজি ধৰ চাৰিটা চাৰিশ টকা হয়নে? চাৰেতিনিশতে এডাল যদি লেচু গছ লগাই দিওঁ তই ডেইলি খাই থাকিব পাৰিবি। হয় নাই?
আগফালে লগাব লাগিব এইবাৰ। হেল্ল'! হেল্ল'!
তো লেটপটো বহুত বেয়া।
তো নেটৱৰ্কটো বেয়া চাগে। হেল্ল'!